হেল্ল'?
অ।
সেই এপটৰ চব বেলেগে যে ডাউনলোড কৰিছে, তেহেতি পাইছে নেকি পইচা?
কোনে?
মোৰ যে হেৰী জীৱিকা হতে যে ডাউনলোড কৰিছে।
অ' গম নাপাও দেই সিহঁতে টাইমেই পোৱা নাই। ভালকে, মানে আজি মই কৈছিলোঁ তাইক।
অ' মইয়ো হে এতিয়া কেটালে কেটালে কৰা হৈছে।
তোমাৰ।
সেয়াই দুটা হৈছে হে ফোন কৰা।
অ। কি যে এইখন নাজানো আৰু।
তোমালোকে ৰাতিও ডি ডিউটি কৰিব লাগে নেকি?
এই ৰাতি এতিয়া নালাগে, থাৰ্ডউতহে লাগিব, এতিয়া ইভিনিং ডিউটি আছে মৰ্ণিং ডিউটি।
অ কষ্ট হৈছে ন?
অ' ইমান দৌৰা ফুৰা কৰি থাকিব লাগে।
কি কৰিব লাগে নো?
মানে ডিউটিত মোৰ মেডিকেশ্যনোটো দিব লাগে, বেজি দিব লাগে।
অ তুমি
অ শি শি উম দিছোন। আই- ভি, শিকাই মানে চাই তাই মানে শিকাব লাগে।
অ'অ' মই ভাবিছিলো এইটো লাইনৰ কথা, তাপা নকৰিলো আও। তুমি একজাম দিছিলা নেকি?
একজাম দিছিলো, কিন্তু মোৰতো মানে হেৰি শংকৰদেৱ ইউনিভাৰ্চিটিৰ আনডাৰত পৰে।
অ।
তাৰপিছত তেনেকুৱা মই কেনদুলাটো লগাবলে বহুত ভয় লাগে, আগতে মই বেজিটোলে কিমান ভয় কৰিছিলোঁ।
অ। বেজিটোলে মোৰো ভয় লাগে দেই।
এতিয়া মানে পেচেণ্টবোৰক খুচি খুচি মানে এনেকুৱা লাগে যে, দুখ পালেও একো নাজায়, এক্সপেৰিমেন্ট কৰি আছো। মুখৰ আগতে পেচেণ্ট এ চেলাইন দি থকা পেচেণ্ট মৰি যায়।
অ'
সেইবোৰ পেচেণ্ট মেডিচিন ডিপাৰ্টমেন্টত আনিবই নেলাগে।
অ।
অ' কিছুমান মৰি থাকে গমেই নাপাওঁ, বগা কাপোৰখন দি থয় মানে হেৰিত চাইডত এনেকে। এ কিবা মেল খোৱা তাইপত, কি বুলি কয় সেইখন নাজানো দেই। ঢাকি থয়, মই বহুত টাইম এটা পেচেণ্ট চাইছো কি হৈ আছে এনে। টো কোনো গাৰ্জেনো নাই। তাৰপিছত ঘপককে বাইদেউ বোলে, এইটো ইমান নম্বৰ বেডৰ পেচেণ্টটো ঢুকাই আছে। তাৰপিছত দৌৰি- দৌৰি গৈ চালোগে এইটোৱে আছিলে। অথনি পৰা এইটোকে চাই আছিলো।
ভয় লাগিছিলে নে?
ভয় মানে আকৌ সেইটো পেচেণ্টক কেন্দুলা - চেন্দুলাবোৰ আঁতৰাব, চেলাইন- তেলাইন বোৰ অতৰাব কৈ যে। অঁতৰাবলে মোৰ লগৰজনী অঁতাৰাইছিলে বাৰু। তেওক মই এনেকে হেল্প কৰোতে মানে গোটেই বডিটো চেঁচা।
অঁ।
হেট টেৰিকা, মোৰ বৰ ভয় লাগে দে।
ভয় লাগে আৰু এটা। অ, আৰু এটা পেচেণ্ট মানে, নাকত, নাকৰ যে এনেকে নেজেল পাইপ লগাই থয়, এই নাকৰ পৰা কিবা ডিচাৰ্জ যোৱা, যাবৰ কাৰণে।
গম পাইছো।
তাৰপাছত গোটেই ফেন- চেন ওলাই থকা মানে পইজনিং আৰু। তাৰপাছত মুখৰ পৰাও গোটেই ফেন ওলাই থকা। গোটেই ব্লু কালাৰৰ হৈ থাকে। ল'ৰাটো।
ইচ ৰাম।
তাৰপিছত অ, মানে চিনিয়ৰ বা হতে আঁতৰাইছিল যেনিবা। অ, আমাৰ মানে আমাৰতো ফাৰ্ষ্টতে ভয় লাগে ন। এ, এনেকা- হয়, চিৰিয়েছ পেচেণ্ট। তাৰপিছত নেজেল পাইপডাল আঁতৰাইছে পুৰা ফেটেককে পৰিছে, গোটেই হেৰিগাল। জুল গাল। তাৰপিছত এনেকুৱা লেতেৰা, নাপায় মানে এনেকুৱা লেতেৰা। লেতেৰা গোন্ধ মানে, নাপায় আ, একো ধৰি ল মানে।
অ।
প্ৰয়োজনীং খোৱা পেচেণ্ট আৰু মৰিলে ন বহুত ঘণ্টা হ'ল।
অ, হেৰি বিষ খাই মৰি গ'ল মানে!
উম, মৰি গ'ল মানে। বচাব নোৱাৰিলে আৰু অক্সিজেন সক্সজেন চব।
অ, আৰু বহুত ঘণ্টাৰ পিছত তোমালোকে পাইছা মানে।
নহয়, নহয়, হেৰিত আনিছিলে পুলিচ- পুলিচ আহিব লাগিব ন। প্ৰয়োজনিং কেছ যে, সেইকাৰণে মানে চাইডত এনেকে এইবোৰ অনা নিয়া কৰা সেই সেইখনে দি থৈ দিয়ে মানে। থৈ দিছিলে। সেইটো ডিপাৰ্টমেন্টৰে আছিলে যে চাৰ্জাৰী।
গম পাইছো।
মই মেডিচিন, মেডিচিন।
তোমাৰ এইবিলাক এক্সপিৰিয়েঞ্চ হৈছে মানে।
বেছি লেতেৰা, হৈছে। আৰু হবলৈ আছেই, সেইতো কমেই।
গম পাইছো, অ।
উম।
তোমালোকক সিহঁতে প্লেচমেণ্ট দিব নেকি?
তাতে মানে আমাৰ এতিয়া কৰি কৰিলে পিছলে হেৰি হবগে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব।
অ।
তাৰপিছত এ মানে মেক্সিমাম মানে গোটেইখিনি মুছলিমেই হয়, মুছলিম মানে মিয়া। বেছিভাগ মিয়া ম মানে আছামিছ মানে দুটা তিনিটা মেক্সিমাম
তোমালোকৰ লগৰ বিলাক
নহয় নহয় হেৰি পেচেণ্টবোৰ পেচেণ্টবোৰ
অ, অ
বৰপেটাৰ তাৰপিছত আৰু হেৰিটো যদি কেৰেলাটো যদি কম হলো হয় যেনেকোৱা মা বহুত কিবা কিবি যে চিঞৰে নহয় মোৰ নহয় মনতে হাঁহিও উঠে।
কি চিঞৰে?
মাগু বুলি কয় যে উ হু হু হু তাৰপিছত তেনেকে কেনেকোৱা সুৰত কয় হয়
হে হে
তেহেতে যেনেকোৱা সুৰত কয় ন আমি ভাবো আমিতো বহুত ষ্ট্ৰেট কথা কও দেই। ইমানো সুৰ লগাই কথা
সঁচাকে দেই।
তুমি চুলিখিনি বহুত চৰ্টকে কাটিলা ন
উম, কাটি দিলো। এনে কাটি কাটিবলে মন গৈ আছিলে বুলো কাটি চাওঁ এবাৰ আগতেও কাটি কাটিছিলো বাৰু তাৰপিছত এবাৰ কাটি আৰু ডিউটিও আছিলে বোলো অকমান ইজি হ'ব তেতিয়া খোপাটো বান্ধি লম। খোপা মানে জাষ্ট অকল চুলিখিনি বান্ধি লৈ অকল নেটটো লগাই দিলেও হৈ যায়।
উম অ, তোমালোকৰ খোপা বান্ধিব লাগে মানে।
অ, খোপা বান্ধিব লাগে।
তুমি ই ইমান, অ কোৱাচোন!
অ, খোপা বান্ধি মানে কেপ লগাব লাগে আৰু এপ্ৰন পিন্ধিব লাগে।
অ তোমালোকৰ এই কৰ্চটো কিমান দামৰ হয়?
কৰ্চটো মানে হেৰি হয় তিন লাখ মান পৰেগে্
উম, দাম আছে আক নো?
দামটো আছে ইয়াততো কমেই আচলতে মোৰ হেৰি ক ল অ লক্ষীমপুৰ মেডিকেল কলেজত পঢ়া হ'লে মানে তেতিয়া চব ফ্ৰী হ'লহেতেন ন হোষ্টেল ফিজটো থাকেই বাও
অ'
তাত আকৌ মানে এইবোৰ হেৰি পায়ি ন এনেকে দিয়া বোলে এক্সট্ৰাকে যদিও মানে মাক্সটো অ অ' বি চি মাৰ্কচ মানে টু থ্ৰী মাৰ্কচ কমিলেও মানে কাউঞ্চেলিঙৰ কাৰণে নামাতেই
অ'
অ তাত দিয়ালেহেতেন কিন্তু চিটচ চিট চিটৰ কেপাচিটি ছিক্সটি অ' ছিক্সটিনো হাড্ৰেড মানে ছিক্সটি টাই পঢ়ায় মেইনকে হাণ্ডেডটা হা হাণ্ডেড টা যদিও থাকে ত' সেইটোৱে মানে খেলি মেলি হ'লগে
অ' তোমাৰ এইটো প্ৰাইভেট ন?
নহয় প্ৰাইভেট নহয় শংকৰদেৱ ইউনিভাৰ্চিটিৰ আন্দাৰত। ইনষ্টিটিউটটো ছেমি গভমেণ্ট হয় খালি আন-গভমেণ্টৰ আণ্ডাৰতে পঢ়ি আছোঁ।
অ', অ' মানে তিন লাখ বুলি ক'লা যে সেইকাৰণে মই ভাবিলোঁ প্ৰাইভেট নেকি।
অ', অ' সেই পঢ়োৱাটো কাৰণে এক্সট্ৰা। এতিয়া বি এম চি এইচতে বৰপেটা মেডিকেল কলেজৰ হেৰি তাত ডিউটি কৰি আছোঁ।
অ' তুমি আগতে চাইন্স লৈছিলা নেকি?
নহয় আৰ্টছৰ।
আৰ্টছৰো পাৰি ন'? পাৰিতো।
আৰ্টছৰ পাৰি মানে এইবাৰৰ পৰা আৰ্টছৰ নোৱাৰি নেকি, কাটি দিছে। আজিকালি, আজিকালি এন এম আও জি এন এম এক্সট্ৰা কৰিছে, অ' বি এছ চি আৰু জি এন এম এক্সাম বেলেগ কৰিছে গম পাইছা নাই?
উম, গম নাপাওঁ বাৰু।
লৈ এক্সট্ৰা কৰিছে।
মই এই মেডিকেলবিলাকৰ সেইবিলাকত ভয় লাগে মানে মোৰ। সঁচাগে।
ভয় থাকে, মইও প্ৰথমতে কিমান ভয় কৰিছিলোঁ।
উম, তুমি এতিয়া টাইম হৈ গ'ল যে সেইকাৰণে ভয়টো ভাগিছেগে আৰু।
অ' তাকে, তেওঁ মানে কিছুমান ভয় লাগে এইবোৰ ডেড পেচেণ্টবোৰ দেখিলে। আৰু অক্সিজেন মা-অক্সিজেন মাস্কটো লগাই ল'লেতো পুৰা কাপ কাপ কৰি থাকে ন'? আকৌ সেই পেচেণ্টৰ পৰা আঁতৰি গৈ পিনে আকৌ চাংগে সেই পেচেণ্টোটো যদি নাথাকে কেনেুৱা লাগিব বাৰু।
তাকে।
উম, আৰু মানে আমাক এনেকুৱা পঢ়াইছে যে পেচেণ্টৰ মানে পাৰ্চনেলি মানে কেতিয়াও দুখ কৰিব নালাগে সেইটো মানে আমাৰ এগেইনষ্টত মানে।
অ'।
সেইটো আমাৰ এলাও নাই, এনেকুৱা হেৰি কৰা। চিমপেথি দেখওুৱা মানে, সেইটো এলাও নাই। উম, কিছুমান মানে এবোৰ সাজ ষ্টুডেণ্টবোৰলে দেখিলে বেয়া লাগে ন' অকণমান উ, এজ হোৱা মানুহৰ।
অ'।
যে ঘৈণীয়েকজনী ভাল হ'ব এনেকে চাই থাকে। যিজনী মই বেজী দি মেলি আজৰি আহিছোঁ তাৰপিছত আকৌ নাই, তেনেকুৱা মানে।
গম পাইছোঁ।
ময়ো আকৌ এনেকুৱা মেডিকেলৰ মানে হেৰিত ঘূৰিছোঁ যে মানে কিবা হ'লে বৰ ভয় লাগে, মানুহ মৰি চৰি থাকে ধেত তেৰিগা।
তাকে, এতিয়া।
মই সেইকাৰণে এইটো লাইন চুজ নকৰিলোঁ।
কিন্তু আচলতে পঢ়িলে ভয়টো কমি যায়।
উম, সেইটো হয় বাৰু।
কাৰণ মানে হাতখন, হাতখনটো মই বাৰে প্ৰতি ধুইয়ে থাকোঁ, ধুইয়ে থাকোঁ পেচেণ্টক চুবলৈ ল'লে গ্ৰভছো পিন্ধো, সেইটোৱে। উম, সেইটো মানে লেতেৰা বস্তু চোৱা একো নহয়েই যে।
উম।
কাৰনে মানে সিমান লেতেৰা নালাগে কাৰণ ডিউটিৰ পৰা আহি কাপোৰ চাপোৰ ধুই মেলি গা চা ধুই ফ্ৰেছ হৈ আহিলে মানে, একো নাথাকেই মানে, নৰ্মেলে হয়।
মই আকৌ, মোক ঘিনটো বহুত বেছি মানে।
ঘি অ', ঘিণ লাগে তো আকৌ।
সঁচাকে, মোৰ ঘিণতো বহুত বেছি মানে।
উম।
সেইকাৰণে, মই এইটো নহ'ব মোৰ
টিচিংটোৱে, মোৰ পঢ়ি থাকোঁতে মানে এনেকুৱা লাগে যে মই কি ফিল্ডত আহিলোঁ মানে মোৰ কত ত মই তাত মেজলৈ ধুনীয়াকে পঢ়ি থকা হ'লে ভাল আছিলে।
উম, একো নাই এতিয়ানো কি কৰিবা আৰু। ঠিকেই আছে, যাৰ যিটো আছে আৰু। তাৰমানে মো মোৰ পাৰ্চ চেনেলিৰ কথাটো কৈছোঁ, মই নোৱাৰোঁ মানে, মোৰ ঘিণ চিন বহুত বেছি।
সেইটোৱে মইও নোৱাৰিছিলো এতিয়া, কিনো কৰিম, মানে বহুত ভাবো মানে মই কেলে আহিলো, কেলে আহিলো লাগে।
ধেত, এতিয়া ভাবি কি নাভাবি
হয়, ন, তাকেই। আকৌ এইবোৰ হেই নৰ্মেল ডেলিভাৰী কৰাবওঁ লাগে নহয়। থাৰ্ড দিওঁ, চিহ।
অ', হেল্ল '।
শিকাব মানে, বাচ্ছা ওলাই ডেলিভাৰী কৰিব লাগে।
পাৰিবা নে, কেলে নোৱাৰিবা বাৰু
কি বেহুজ হ'ম চাগে মই।
চাগে দেই, কিমান মানুহজনীয়ে বহুত কষ্ট পায় নহয়।
উম।
কান্দিব, চিঞৰিব সেইবোৰ দেখিয়ে মোৰ বেয়াই লাগি যাব মইতো নোৱাৰিম দেই।
অ', পাই এইবোৰ কেনেকে চাম ন।
সাহস কৰিব লাগিব তোমালোকে আৰু এতিয়া।
উম।
উপায় নাই নহয়।
লাহে, লাহে এইবোৰ পঢ়ি থাকিলে অকমান বুজি পামগে আৰু।
উম পাবাগে আৰু, তোমাৰ এতিয়া ওৱান ইয়েৰ হ'ল নে?
ওৱান ইয়েৰ নাই হোৱা, হেৰি ছিক্স মান্থছ হৈছে।
উম। আছে আৰু টাইম ন।
উম।
আমাৰ এতিয়া আকৌ, ফৰ্থ, ফৰ্থ ইয়েৰো উলিয়ালে নহয় আহিছে ছে নহয়, সেইটো মানে এনেই গ্ৰেজুৱচনটো তিনি বছৰীয়া আছিলে যে আগতে।
অ' অ', চাৰি বছৰীয়া এতিয়া ধৰা ৰ্ফাট চে